হেল্লৌ' অঁ।
মানে এইটো জেগাত মই কৈছো যে সি সিহঁত নহয়।
উম।
জিঅ যে এক্সযাম হৈছে নাই।
অঁ জিউত এক নম্বৰৰত আহিছে তাই।
অ।
দেখিছো তাইৰ নামটো মেৰিডত।
দেখিছ। মই কৈছোঁ আম গুৱাহাটী ইউনিভাৰ্চিটি বুলিও পাচ হলহেঁতেন পাঠ সময়ে নাপালো হয়। আমাৰ যে তল তলে কি কম্পিটিশ্যন ভাই পাৰ্থ এনেকাই মানে হে কৰি কৰি।
উম।
উম উম। ইফালে যিমানে ওচৰ আহিছে মোৰ পঢ়িব মন যোৱা নাই। জান নেট চ দহটা ইউনিট হয়। আৰু এক্সট্ৰাকে হাড্ৰেড মাক্স দহটা। দহটা ইউনিট হয় একস্ৰাকে হাড্ৰেড মাস্কাৰ পিভটিটা কোৱেশ্বন আহিব জেনেৰেল নলেজ।
জেনেৰেল তাকো জেনেৰেল নলেজৰ পৰা কিমান সোপা আহিব সে তা তাৰো দহটা ইউনিট।
এইটোয়ে এটো।
বহুত টান এনেই মানুহে নকয়তো যেয়াৰত কৰাটো ধেমালি নহয়।
বহুত তান মোৰ মানে মাথা-চাথা ঘূৰাই গৈছে। চে চেম টেজা পালে গৈ। আমাক আমাৰ ইউনিভাৰ্চিটিৰ যদি আমি। পাচ তেতিয়া মানে আমাৰ ইউনিভাৰ্চিটিত পোৱাতোত মানে চান্স আছে আৰু মানে।
হা হা।
আমাৰ ইউনিভাৰ্চিটিৰ পৰা। যদি আমি যদি পাছ কৰো তেতিয়া মানে। এ, হেৰি আমাৰ ইউনিভাৰ্চিটিতে মানে, আমাৰ চাৰহঁতে দি দিব এনেকা টাইপৰ মানে।
অ'নেট পাছ কৰিলে নেকি?
অ'।
উম।
কাৰণ ইমান নাহে ন? কাৰণ আমাৰ হিন্দীৰ ক'ত মানে কিমান আহিব? কিছুমানে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰাটো নাহে, নায়েই আৰু বেলেগ। বেলেগ ইউনিভাৰ্চিটি, হেৰি কি বুলি কয়, গুৱাহাটী ইউনিভাৰ্চিটি হে আছে। অ, পি এইচ ডি কৰিবলে।
অ, অ। তোমালোকৰ কাৰণে ইনেই থয় নে, চিট মানে? হা?
চিট থয় নে নথয় নাজানো? কিন্তু আমাৰ হেৰি, কি বুলি কয় এইবাৰ মানে অ হেৰি, আ-আধা সংখ্যক মানে দুটা, তিনিটা, চাৰি, তিনিটামান মানে
উম।
চাৰিটা মান আৰু, আমাৰ ইউ হেৰি, ইউনিভাৰ্চিটিত কৰাই পায় মানে। পোৱা দেখিছো মানে। অ' হেৰি কি বুলি কয়, বাহিৰৰ পৰাতো আহিবই। অবয়াচলি, এইবাৰো বাহিৰৰ পৰা বহুত আহিছে। চেন্ট্ৰেল ন। উম।
অ'।
হেৰী যে, টিউ বেলেগ ইউনিভাৰ্চিটিত নহ'লেও টিউতে বিচাৰোঁ।
অ', সেইটোয়ে।
এই, কোনোবা চেন্ট্ৰেল-তেন্তেলত পাই যাওঁ ন? মই যে বাহিৰত হ'লেও কৰিমগে ভাই, কাৰণ, চেণ্টেল এই, কি আছিলে? আমাৰ আছামৰ কৰাতকে ভালেই, চেন্ট্ৰেলত কৰি তই ন হেজাৰ, ন হেজাৰ লৈ থাক। ৰুমৰ ভাড়া দে, হেৰি দে। আমাৰ হেৰি কি এইটো, নহয়েই।
আৰু এডমিশ্যনটো বাৰু মাহে, অ'। মাহে, মাহে এডমিশ্যচন নহয়, নহয়, তোমাৰ, চে মানে চেমিষ্টাৰ ষ্টাৰ ওৱাইজতহে হ'ব, এবাৰেই হ'ব।
উম। টাইটো বি এড কৰিম আৰু খুব চিন্তা লাগিছে এতিয়া, মই কি কৰোঁ, কি নকৰোঁ। যদি ক'তো নাপাওঁ, কি হ'ব? এতিয়া টেনচন ল'ব নালাগে হ'ল, আৰু দুটা চেমিষ্টাৰ আছেই। আমি যে ডিগ্ৰী ডিগ্ৰীত পঢ়ি থাকোঁতে নে যে? হেল্ল'। হেল্ল'।